হেল্ল' আহ কি কৰি আছা?
অ, এই অফিচত আছিলো, তুমি কি কৰি আছা অ'? ঘৰ আছা নকি?
অ, ফুৰিব নাই যোৱা আজি।
হয়, নেকি আজি অকমান গৰমতটো ঠিকে দিছে নেকি।
অ, আজি ঠিকেই গৰম, ইমান গৰমো নাই, ঠাণ্ডাও নাই।
অ, ঠিকে দিছে মানে।
অ, ব্ৰেকফাাসষ্ট হ'ল তোমাৰ।
অ, ব্ৰেকফাষ্ট হ'ল।
অ, মইতহল অ, মই ৰুটি খালো, চাহ খালো।
ৰুটি আৰু চাহ আৰু কিবা অ'। মই অ, তোমাৰ পৰঠা আৰু কণী, খালো।
অ'।
অ'। আৰু এতিয়া কৰবা আছে ক'ত ফুৰিবলৈ ভাবিছা নেকি?
অকে নাই আজি নাযাওঁ বুলি ভাবিছো।
হয়, নেকি এনে তুমি কত যাবলৈ ভাবিছা।
মই জালে চিটি চেণ্টাৰে যাম আৰু।
হয়, নেকি। আৰু মানে চিটি চেণ্টৰৰ অকণমান মানে ভাল জেগা আৰু কিবা আছেনে?
আৰু ভাল জেগা অ আছে। এই নতুন পাৰ্কটো।
অ আচ্ছা। উজান বজাৰত আছেনে? অঁ অঁ। আহ তুমি গৈছানে তাতে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'। অ কোৱা।
তাতে গৈছা না তুমি? হেল্ল'।
হেল্ল'আহ তুমি ফুৰিবা যাবা নাই আজি? আহ মই গৈছো তাতে।
আজি নাযাও, আহ মোৰ অফিচৰ কাম আছে সেইকাৰণে মই নাযাও। ভাবি আছো বেলেগ দিন যাব কাৰণে। উম। আহ। এতিয়া তুমি ঘৰত কি কৰি আছা তুমি ঘৰত?
ঘৰত মই এনে টিভি চাই আছিলো।
টিপি আ। মানে কি মানে কি চাই ভাল লাগে তোমাৰ ঘৰত থাকি? হেল্ল'। হেল্ল'। হেল্ল'।
আহ ফিলিম-চিলিম চাওঁ অলপ মই। আহ,
অ মানে কি কি ফিল্ম চাই ভাল লাগে তোমাৰ? হেল্ল'।
ইণ্ডিয়ান
হা? হা? হেল-হেল্ল'!
চাউথ-চাউথ ইণ্ডিয়ান মুভিছকেইটা ভাল লাগে।
অ অ। আৰু কিবা তোমাৰ অ বলিউড ফ্লিমটোক কিবা ভাল লাগে নে?
হেল্ল'।
অ তোমাক কিবা বলীউড ফিলিমটো ভাল লাগে নে?
অ বলউটো চাও মই।
কি কি ফিলিম চাই ভাল লাগে তোমাৰ?
অলপ ৰোমেণ্টিক আৰু অলপ
হয় হয়। আৰু আৰু তুমি ফোন চোৱানে?
মই চাও অলপ
অ ৰিলচ কেইটা চাই ভাল লাগে না? এনে তুমি কি টাইপ ৰিলচ চাই ভাল লাগে তোমা
ৰিলচ অলপ কমেডি টাইপৰ ৰিলচ কেইটা।
কমেডিন টাইপ ৰিলচ কেইটা
আহ।
অ আৰু মানে তোমাৰ আহ অ গেম-চেম খেলেল তুমি চাগে?
আহ।
অ, মানে কি গেম খেলি ভাল লাগে, তোমাৰ?
গেমক এইটো বাইক ৰৰেচিং, কাৰ ৰেচিং, এইকেইটা গেম খেলো আৰু।
আৰু বেলেগ নেখেল নেক
বেলেগ নেখেলো মই তুমি খেলা নেকি গেম?
নাই, নাই, মই মানে গেমত এইটো নেখেলো মানে তুমি, তুমি, যি খেলা মানে বাইক ৰেচ, কাৰ ৰেচ মই অ, আৰু বেলেগ বস্তু নেছিলি অ, ভাল লাগে, ভাল লাগে বহুত ভাল লাগে।
অ, কিমান টাইম, গেলা মানে
বেছি টাইম মানে নেখেলো আৰু এই কেতিয়াবা এই নেট নাথাকিলে এই অফলাইন গেমটো খেলি নালাগ
আহ অফলাইন গেম আহ, মই আ, চ, অফলাইন গেম খেলো।
মানে নেটৰ্ক ই, প্ৰব্লেম হৈ, গে, নহলে, তুমি এনোই প, কৰি আছা তেতিয়া গ আলপটাম খেলোঁ। আৰু তুমি এনে তোমাৰ আহ কিতাপ খুলি ক তোমাৰ স্কুল?
মোৰ এতিয়া আগষ্টত খুলিব।
আগষ্টত।
আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব।
হয়, হয়, এতিয়া তুমি মানে আগষ্টৰ পৰা ক্লাছ কৰিবা নে, ফ্ৰেডৰ ক'ব ফুৰিবা যাবা।
ক্লাছ কৰিব যাম মই।
অ, মানে এতিয়া, এতিয়াও এই গৰম ছুটিৰ দিনত কিবা তুমি নিজৰ ফ্ৰেণ্ডৰ লগত প্লেন বননিছে নে, কিবা, কৰিব চুৰি যাব কাৰণে।
অ, ফুৰিব যোৱা প্লেন বনাইছো, ৱাটাৰ ফ্ল, ফলত ৱাটাৰফল অ, তুমি বনাইছা ন, প্লেন ক'ত বা যাবা কাৰণে।
অ, বৰ্তমান এতিয়া আমি বনাই আছো চাও। কি হয়, কোনবাই, কোনবাই হয়। কোনোবা আহে, কোনোবা নাহে, এনেকে হ'ল ন, চলে না, অ, চব আহিলে ভাল। ভাল লাগে, অকমান।
হয়।
অ, ক'ব বেলেগ জেগাত তুমি ফুলব যা নাই কবা যেনকে বাহিৰৰ জেগা হ'ল যেকে শ্বিলং, মেঘালয় এনকে ক'ব ফা যাবানে হা?
শ্বিলং, অ, এবাৰ মই নাযাওঁ।
অ, এবাৰ নোযোৱা নেকি।
অ, তুমি যাবানে অ, যোৱা বছৰ নাই যোৱা, যোৱা বছৰ
অ, মানে মই নাই, নাই, মইও নাজানো। মই এতিও ভাবিছো এই বাটৰ প্ৰভৰে যাওঁ নেকি অকণমান। ফুৰি আহো, আহ নাই গৰম এই, তোমাৰ এই আমচিং
অ'।
আম সিং জৰাবাৰাটেতে যাওঁ, ভালেই তাতে মানে ভাল লাগে।
অ, আৰু তোমাৰ ফেভট চাবজেক্ট কি হয়?
মোৰ ফেভট চাবজেক্ট তোমাৰ এই, ইংলিছ হয়। আৰু তোমাৰ আৰু কম্পিউটাৰ হয়।
অ।
চচিয়েল হয়।
অ।
আৰু চাইনচ বাছ। মোৰ মানে মোক এম আইল আৰু মেটচ ভাল নালাগে।
অ হয় হয় হয়।
কি ভাল লাগে?
মোক মেথছ আৰু চাইন্সে ভাল লাগে।
মেথছ আৰু চাইন্স ভাল লাগে। আৰু বেলেগ চাবজেক্ট ভাল নালাগে নেকি? মানে তোমাৰ একজামত কোনটো চবচে মানে ভাল যায় তোমাৰ চবচে ভাল এজামত?
চবচে ভাল মেথছ আৰু চাইন্সে যায়।
চব ভাল মেথছ আৰু চাইন্স যায়।
অ তাৰপিছত হিন্দী যায়।
হিন্দী যায় নেকি। মোৰ হিন্দী মানে বেয়া যায়।
অ।
মানে এম আই এল চাবজেক্ট বহুত মানে এনেকে এনেকে কৈচম দিদিয়ে মানে বুজি নাপাওঁ আৰু।
অ মোক এম আই এল ইজিয়ে লাগে হিন্দী
হয় নেকি।
অ।
নহয় নহয় মই এই গ্ৰামাৰটো গ্ৰামাৰ কৰি দিওঁ মানে- মে এই মেইনটো মানে ভিতৰ পৰা দিয়ে নাই। অ অ অ হয় হয় মই মানে গ্ৰামাৰটোৱে কৰো মানে। এ তোমাৰ মেনটো এই ভিতৰ পৰা দিব কৈছোম এনচাৰটো বুজি নাপাও মই ম
অ হয় হয়।
সেইকাৰণে মই মই গ্ৰামাৰটোৱে কৰোঁ এতিয়া।
অ তোমাক ইংলিছত ইংলিছতো গ্ৰামাৰেই ভাল লাগে নেকি?
অ ইংলিছতো গ্ৰামতে ভাল লাগে মানে, ইংলিছত মানে গ্ৰামতে মোৰ বেছি মাৰ্কছ উঠে। অ অ মানে মেইনটো কিবা নাপ পাৰিলে মানে তুমি তাতে গ্ৰামতে যোৱা তাম তাতে তুমি পাৰি যাবা মানে। অ এই তোমাৰ এই ইনচাইড কুৱেশনকেইটা থাকিব। আৰু মানে তোমাৰ চব, অ তোমাৰ চবচে তোমাৰ চবচে বেয়া এ পেপাৰ কোনটো যায়, মানে মানে বেয়া নাযায় মানে তেতিয়া মাৰ্কচটো কম পায় কোনটো?
মই চবৰচে বে, বেয়াতো যোৱা নাই মানে অ আগতে স্কুলত থাকতে, মোৰ ইলেক্টিভ হিষ্ট্ৰি আছিলে হিষ্ট্ৰিতে বেয়া হৈছিল অলপ।
হয় নেকি?
অ হিষ্ট্ৰত বহুত ডাঙৰ ডাঙৰ টপিক কেইটা থাকে না, এইকেইটা মুখস্থ কৰিব লাগে।
হিষ্ট্ৰী, পলিটিকেল,
অ এইকেইটা অলপ হাৰ্ড আছিল অলপ, বেছিকে হিষ্টষ্ট্ৰি আছিল মোৰ।
ইকমিনিছ আছিল নে তোমাৰ?
অ ইকনমিক্স আছিল। এইকেইটা ইজিয়ে লাগিছিল হিষ্ট্ৰিটো অলপ হাৰ্ড লাগছিল। হিষ্ট্ৰিত কিমান স্থানগেইটা আছে সেইকেইটা মনত কৰাতে কনফিউজন লাগি যায়।
অ আৰু এতিয়াতো ইজি লাগে তোমাক ভাবে
কি হিষ্ট্ৰি এতিয়া মন নাই যে।
অ' এতিয়া হিষ্ট্ৰি লোৱা নাই তুমি, কি লৈছা তুমি এতিয়া?
মই চাইন্স লৈছো।
লৈছা নেকি অ'?
অ'।
এ তুমি চাইন্সে ভাল লাগে তুমি চাইন্সে ল'লা।
অ' চাইন্স ফিজিক্স, কেমিষ্ট্ৰি, মেথমেথিক।
অ'- অ'- অ'। আৰু তোমাৰ ফ্ৰেন্ড ফ্ৰেন্ড কেইটাও তোমাৰ লগতে লৈছে নে? তোমাৰ বেলেগ বেলেগ ফ্ৰেণ্ড পাইছা মানে স্কুলৰ ফ্ৰেন্ড ৱে আছেনে?
নাই বেলেগ বেলেগ ফ্ৰেণ্ড কেইটা আছে। স্কুলৰ ফ্ৰেণ্ড বেলেগ বেলেগ কলেজত।
হয় নেকি স্কুলৰ ফ্ৰেণ্ড আৰু এনে তোমাৰ এটা দুটাৰো মন নাই নেকি?
হা কি ক'লা?
স্কুলৰ ফ্ৰেণ্ড এটা দুটা মানো নাই নেকি?
অহ নাই এটা দুটাও নাই।
অ'। মানে চব বেলেগে পালা নেকি?
অ' চব বেলেগ।
অ'। তোমাৰ এই স্কুল লাইফটো ভাল আছিল নে? কলেজ লাইফটো ভাল লাগিছে?
মই স্কুল লাইফটো অলপ বেছিকে ভাল লাগিছিল মানে।
স্কুল লাইফটো বেছি ভাল লাগিছে হয় নে? অ' মানে তাতে মানে। আহ আগৰ ফ্ৰেণ্ড কেইটা আছিলে মানে স্কুল লাইফত মানে যি কৰা যায় মানে এটা মানে ভাল লাগিছিলে মানে। অ' এতিয়া কলেজ তুমি কি কিবা কলেজৰ ড্ৰেছত পাবা তুমি এতিয়া মানুহ ক'ব বৰ ডাঙৰ হৈ গৈছে।
হয়, হয়।
অ' এনে তুমি স্কুল লাইফত কিবা কৰিব মানে স্কুল ড্ৰেছ পিন্ধি কবা ক স্কুলত কিবা কৰিলা। মানে তেতিয়া মানে ফ্ৰেণ্ডৰ লগত ফাঁচিলে ভাল লাগে অলপ আৰু, অ'। আৰু এনে কেতিয়াবা মোক যে স্কুল লাইফে ভাল লাগে। মোৰ কাৰণে বেষ্ট হয় স্কুল লাইফ মানে আমি যিমান কৰিছোঁ আমি যিমান এনজয় কৰিলোঁ।
অ'।
কেতিয়া কেতিয়াবা ক্লাছৰ পৰা পলাই যোৱা, কেতিয়াবা এ ক্লাছৰ টিফিন খোৱা এইবিলাক জোখ
অ' হয়।
কৰি পিনে বহুত ভাল লাগে মানে। কেতিয়া কেতিয়াবা তুমি ভাবা তোমাৰ এই যোনটো টিচাৰে আজি ক্লাছ ল'ব তোমাক ভাল নালাগে এই ক্লাছত নাযাওঁ টইলেট থাকোঁ আধা ঘণ্টা।
হয়।
অ' এই ফ্ৰেণ্ডৰ লগত মই থাকিছিলোঁ এইবাৰ, এই হিন্দী ক্লাছ আছিল আমাৰ
অ'।
খালো বাট ক্লাছটো ক্লাছত যোৱা নাই আমি হা
অ'- অ'।
কি হৈছিল তাতে এ সেইদিনা আমাৰ কিবা এই বৰ্ডত আমাৰ কুৱেশন আহ দিছিলে আমাৰ আমাক লিখিব লাগিছিলে আমি আমাক ভাল নালাগে কাৰণে আমি টয়লেটত যায় পিনে আগতে লুকাই গৈছিলোঁ। আধা ঘন্টা লেট আমি টয়লেটে কথা পাতি আছোঁ আমাৰ কমচে কম আহ সাতটামান ল'ৰা আছিল তাতে যায় আমি বিন্দাজ চিল মাৰি কথা পাতি আছোঁ। আহ কোন কোনবাই এই টিফিনো আনিছিলে কেক ৱেক খাই আছিলে আৰু কথা পাতি আছিলে। তাৰপিছত এই কোনোবাই এই তোমাৰ জুনিয়ৰ আমাৰ আহিছে কোনোবাই এই জুনিয়ৰ যায় পিনে কৈ দিছে কি মেমোক কৈ দিছে কি মেম আমাৰ আপোনাৰ ষ্টুডেন্ট কেইটাই তলেটত যাই কথা পাতি আছে।
অ, তাৰপিছত কি মেমে অ, পানিচ কৰিছে নেকি।
অ, পানিচ কৰিছে, তাই এই তোমাৰ এই, এই, নাৰ্চাৰী ৰুমত যাই পি, থিয়, কৰাই দিছে।
অ, কিমান টাইমত লে?
এই পুৰা দুই ঘণ্টা।
অ, দুই ঘণ্টা।
অ, পুৰা দুই ঘন্টা আমাক ভালে লাগিছে, তেতিয়া আমাক ভাল লাগ পানিচমেণ্ট এনেকে দিলে কৰ'ৰবাত থিয় কৰাই দিলে, ক্লাছত না যাব নিদিয়ে আৰু। বঢ়িয়া লাগে, তেতিয়া আমাক আৰু বঢ়িয়া লাগে। অ, আমি এনে কথা পাতি আছো, প্ৰমে ভাবিছে লাজ পাব।